হেল্ল' এ এনেই আছো তুমি
মই এনেই বহি আছো
ভাত খালা নাই নাই তুমি খালা অ হেৰি এইটো কি বুলি কয় মা হতৰ খবৰ ভালেই নহয়
মা হতক অ ভালেই দিয়া তোমালোকৰ ভাল
ভাল দিয়া বাকী কলেজ চলেজ গৈছা নে নাই
কলেজ এইকদিন যোৱা হোৱা নাই অলপ কামত
আচ্ছা হেৰি প্ৰজেক্ট কৰি আছা মানে এতিয়া
প্ৰজেক্ট এই তোমাৰ এইবোৰ ফেষ্টিভেলৰ ওপৰত লিখিব দিছে একো আইডিয়াই পোৱা নাই
অহ হেৰি ওপৰত লিখা তোমাৰ দুূৰ্গা পূজাবোৰ লিখা তাৰ
দুূৰ্গা পূজাৰ ওপৰত
নহ'লে তোমাৰ বিহু
অ পাৰি বাৰু বিহুৰ ওপৰত লিখিলো বাৰু মই তুমি দুূৰ্গা পূজাৰ বিষয়ে অলপ কোৱাচোন যদি জানা
দুূৰ্গা পূজা মানে কি আৰু তোমাৰ দুূৰ্গা পূজাতটো চাৰিদিন হয় ন তাৰপিছত লাষ্ট দিনো দশমী নেকি ন যে হেৰি কৰে
অ দশমী প্ৰথমে এনেকে তোমাৰ অষ্টমী নৱমী দশমী থাকে চাগে ন
উম তেনেকয় থাকে কিন্তু মই লাভ অকণ পাহৰি গৈছো ন ইমান এটা স্পষ্টকে নাজানো মানে অলপ জানো মই এবাৰ লিখি শিকিছিলো ন তেতিয়া মানে অলপ মানে মনত আছে আৰু অলপ
উম অক্টোবৰ মাহত আকৌ শেৱালি ফুল ফুলে তেনেকে লিখিব পাৰিম
অ সেয়া পাৰা আৰু তুমি দেৱালীৰ বিষয়েও লিখিব পাৰা
অ অ পোহৰৰ উৎসৱ দেৱালী
অ দেৱালী তোমাৰ পোহৰৰ উৎসৱ দেৱালীত বহুত আহ পোহৰ হৈ থাকে আকৌ মানে কি হয় দেবালি তোমাৰ কি বেছি পলিউচনো হয় অ এনিমেলচ কিনি মানে বেয়া
উম ফটকা বিলাক ফুটাই কাৰণে মই আকৌ হলিৰ ওপৰতো লিখি শিকিচো তোমাৰ হলীটো
অ হলীটো ভাল আছে হলীতটো ইজি আছে তুমি সেইটো কিন্তু লিখিব পাৰা দেই হলীটো
অ উম তাত আকৌ এইবোৰ আজিকালি হলিত তু বহুত মানে বৰপেটা চাইডে অলপ কিবা কিবিও হৈ গৈছে নহয় তোমাৰ সেইবোৰ চব এড কৰিছো আৰু যিমান পাৰো
অ সেইটো পাৰা আৰু তোমাৰ কি কি আছিল ৰবা ফেষ্টিভেল তোমাৰ আৰু
তেনেকে এইকেইটাই আৰু
বেছি নাই অ তুমি বেছি তুমি হলি ওপৰত কিব পাৰ হলিটো তোমাৰ ইজি আছে তুমি ভালকে পাৰিবা
অ হলীটয়ে লিখিছো আৰু আৰুনো কি লিখি ম ইমান আৰু মাথা মাৰি থকা নাই নে গুগলত চাৰ্চ কৰিছো
গুগুলত চাৰ্জ কৰিছিলা?
তাত যি যি ওলাইছো অলপ নিজৰ এক্টিভিটিটো ভৰাইছো আৰু তাত।
অ' তেনে হেৰি তুমি এনেই মিক্স কৰি লিখিব পাৰিবা নাই।
মিক্স মানে কেনেকুৱা ধৰণৰ।
মানে এটা তুমি হলীৰ বিষয়ে লিখিলা আধা তাৰপিছত তুমি অ' বিহু বিষয়ে লিখিছা। তাৰপিছত তুমি আধা দেৱালী বা পুজা দুৰ্গা পুজাৰ বিষয়ে লিখিছা।
অ' অ' সেনেকে তুমি কেইটা ভৰাব পৰা নিজে।
মানে ভালকে লিখিব পৰা হ'লে হ'ল ন।
অ' তুমি যিমান তাত টপিক এড কৰিব পাৰা সিমান টপিক তোমাৰ মানে ভাল হ'ব আৰু প্ৰজেক্টেৰ মাৰ্ক দিব আৰু মেডামহ'তে।
ঠিকে আছে বাকী হেৰি হয় দেৱালীতো চব স্কুল বন্ধই হ'ব ন?
অহ বন্ধ হয়।
আহিবা আমাৰ তালৈ দেৱালীত।
অ পাৰি দিয়া তেতিয়া অলপ আৰু তোমালোকৰ সেই পিনেো দেৱালী পুৰা ভালকে পতা হয় নাই।
অ কি কোৱা, তোমাৰ লাগিলে মাক। তোমাৰ লগতো কথা পাতি দিম মই আহি যাবা নহ'লে দুৰ্গা পূজাত থাকাকে।
অ পাৰি, পাৰি মই ঘৰত কৈ চাম দেই যদি। দিয়ে মই নিশ্চয় যাম দেৱালীত।
আৰু ভাল লাগিব চ' আৰু দেৱালী মানে দেৱালীতো বাৰু দুদিন দুদিনহে হয় ন?
কিন্তু হ'লেও ভাল লাগিব চবফালে পোহৰ-পোহৰ। আকৌ এইবিলাক ফটকা বিলাকো জ্বলোৱা হয়। কিন্তু আজিকালি- আজিকালি কি হৈছে জানা? দেৱালীত বহুত পইচা খৰচ। হয়, এইবিলাক চাকি-তাকি আগতে যেনেকে চাকি জ্বলাইছিলে দেতা, মাহতে। আজিকালি চাকি নজ্বলাই চবেই লাইট ইউজ - কৰে তাতে আকৌ তোমাৰ ইমানকৈ এইবিলাক ফটকাবিলাক ফটাই পলিউচন হয় ন পুৰা। এয়াৰ পলিউচন হয়, চাউণ্ড পলিউচন। কোন হয়।
আৰু তোমাৰ চাবাচোন আজিকালি চব মানে চাকি মানে হেৰি নকৰে। তোমাৰ চব লাইট আৰু ডিজাইনিং লাইট, ডিজাইনিং চাকি।
সেয়াই চাকিটো একদম নজ্বলোৱাই হৈ গৈছে। আগতে আমাৰ একদম গেটৰ সন্মুখত চাকি দিব। কলগছ পুতি চাকি জ্বলাব কিমান ভাল লাগে নহয়নে?
সেইটোৱে আৰু এতিয়া তেনেকুৱা নোহোৱাই হৈ গ'ল। এতিয়াতো মাটিৰ চাকি নিকিনে মানুহে বহুতে। চব ডিজাইনিং, ডিজাইনিং কিনে। আৰু কিছুমান যোনবিলাক তোমাৰ। মানে দুখীয়া মানুহেতো চেলো নহয় তেনেকে বেয়াও লাগে।
অ কিছুমানেটো চাকি বিকি- কি কৰিয়ে তোমাৰ এনেকে ঘৰখন চলাই আছে।
সেইটোয়ে আৰু তেনেকে যদি নলয়ে যদি আমাৰ মানুহে আৰু যদি পুৰা মৰ্ডাণ বনিব যায়। সব যদি নিজৰ যদি হেৰিয়ে পাহৰি যায় যেনে মডাৰ্ণ বনোতে বনোতে দেখোন একে সেইখন মৰ্ডাণে হৈ যাব গৈ দেখোন দেশখন একে
অ', অ', নিজৰ কালচাৰেলটো পাহৰি আকৌ লাইট, আগতেতো একদম চাকিয়ে আছিলে লাইট-চাইট নাথাকোতে।
সেইটোয়েতো, এতিয়া একে ধেৰ বস্তু আহি গ'ল। এতিয়াতো মানে মাটি, মাটি দি বনোৱা বস্তু চব পাহৰিয়ে গ'ল মানুহবিলাক।
অ', অ', সেইয়া আগৰ ফেচ ফেষ্টিভেল আৰু এতিয়াৰ ফেষ্টিভেল মাজত বহু বহুত ডিফাৰেঞ্চ জানা? একদম ভাল নলগা হয় আৰু
হেৰি হৈ হৈ আহি আছে, তিমান মানে উৎসৱবোৰ মানে পিছলৈ গৈ গৈ গৈ আছে।
উম, যিমান পাৰে ইউনিক মডাৰ্ণ
পুৰা মডাৰ্ণ বনি বনি গৈ আছে, পুৰা চহৰীয়া আৰু মানে যেনেকে তোমাৰ আমেৰিকা হেৰি নিচিনাকে, তেনেকুৱা হৈ গৈ আছে।
এয়াই আৰু কি যে কৰিবা, আজিকালি বিহুতো বহুত মডাৰ্ণ হৈ গৈছে। বিহুত তোমাৰ পলিটিক্স আহি গৈছে একদম বিহুত তোমাৰ এইবোৰ জেং বিহু চেং বিহু বা হুচৰি-চোচৰি এইবোৰ চবতে আজিকালি হেৰিয়েচোন মেকিঙেচোন। কিমান কষ্ট কৰি কৰি দূৰৰ পৰা আহে কম্পিটিচন কম্পিটিটাৰ বিলাকে
সেইটোৱে, আৰু চব আজিকালি চাবাচোন বেছি মডাৰ্ণ হৈ গৈ আছে আজিকালি ড্ৰেছো চাবাচোন বিহু ড্ৰেছো কেনেকে পিন্ধে
অ', এদম পেট-চেট উলিয়াই আৰু তোমাৰ আজিকালি গামোচাখনো কাটি কো টি গোটেই ড্ৰেছ বনাইছে। গামোচাখন গামোচা ভাগে থাকিব দিয়াহেতেন কিমান ভাল লাগিলে হয়!
সেইটোয়েতো আমাৰ মানে হেৰি নোহোৱা কৰি পেলালে জাতিৰ পুৰা মূল্য নোহোৱা কৰি পেলালে গৈ পিনে
অ', চোৱা আক' কিছুমান ক্ষেত্ৰত এতিয়া যদি আমি অকলে ক'বলে যাওঁ তেতিয়া আমাক বেয়া বুলি ক'ব। চাবলৈ গ'লে এতিয়া যোনবিলাক ডাঙৰ ডাঙৰ মানুহ, সিহঁতে ভাল নাপায় নহয় হয় নাই?
অ', আমি ভাল পালে কি হব? ডাঙৰ বিলাকেতো ভাল নাপ নাপাই ন?
উম মডাৰ্ণখিনি মানে বেছিকে লৈছে আৰু সেইখিনি, আমাৰ নিজৰখিনি এৰি দিয়া নিচিনা হৈছে।
সেইটোৱে, আৰু এতিয়া চাবাচোন আগতে যেনেকুৱা এটা ফূৰ্তি আছিলে ন সেইটো এতিয়া নোহোৱা হ'ল।
অ', আগতে এদম বিহু বুলি ক'লে আমি চবে গৰু গা ধুৱাব যাওঁ। মাহ-হালধি সানে, একদম চবে গা ধুৱাই গৰুৰ লগতে আমাকো পানী চিটা মাৰে পথাৰত, কিমান ভাল লাগে।
অ', এতিয়া যে একোৱেই নাই। তহঁতে যা, আমি নাযাওঁ আৰু। মানে এনেকুৱা আৰু
গৰু গাও নোধুৱাই তেনেকে চাবলৈ গ'লে মডাৰ্ন চব উম মানে ধুৱালেও মানে ক'বাত ক'বাত কাচ
অ আৰু এনেকে মানে অকল ধুৱাই আগতে যেনেকে নিয়ম চিয়ম কৰে কিবা কিবি সেয়া মানে নাই আৰু এতিয়া
আজিকালি নাই আৰু আজিকালি বহুত ইউনিক তোমাৰ আজিকালি আমাৰ মামাইয়ে হেৰি একো নোকোৱা হৈছে আৰু
আহ সেইটো হয় বাৰু কি কব আৰু কোৱা আহ আহ সেইটো হয় বাৰু কি কব কোৱা মানুহবোৰে নিজেও বুজিব লাগে দিয়া যদি অসমীয়া হয় যদি অসমীয়া কালচাৰটোকে যদি বচাই নাৰাখে আৰু কি ক'বা
তাকেই এতিয়া কি ক'ম আৰু আমিহে বুজি পাও চবেই বুজি নাপায় নহয় আমি ভাবিলেও নহব বাৰু চবেই ভাবি
সেইটোয়ে আৰু আমি যদি ক'বও যাও আমাক ক'ব নহ তহতেটো এতিয়া মডাণ হৈ আহিছা আমাকে কব নহ উল্টা টো থৈ দিব আৰু
অ তহঁতি এতিয়া কৈ লাভ নাই নহয় তহঁত আৰু আমি অকলে ক'ব নোৱাৰো জানা গোটেই যদি এককলগ হয়
অ সেইটোৱে তেতিয়া ক'ব পাৰি আৰু আৰু জানো এতিয়া অ এতিয়া হেৰি পূজা আহি আছে চাগে ন দেৱালী আহি আছে চাগে ন
উম দেৱালী আহিছে দেৱালী তোমালোকৰ তাত যাম দিয়া
অ আহিবা আকৌ মইতো মাতিম মাতিম ভাবি আছো তোমাক
হয় নেকি অ দিলে জানে এটা কাম কৰিবা পূজাত দুৰ্গা পূজাত তুমি আমাৰ ঘৰলৈ আহিবা তেতিয়া
অ তুমি দেৱালি আমাৰ তালৈ আহিবা তেনে হলে তাৰ পাছত দুৰ্গা বজাম মই তোমাৰ লোকৰ তালৈ যাম
অ আমাৰ এটা চাইড ফুৰাম তোমালোকৰ ঠাই বিলাক
অ ফুৰিম আৰু ভালকে মানে একে ধুনীয়াকে ধুনীয়াকে তিনিদিনে ফু ফুৰিম আৰু ধুনীয়াকৈ
অ দিয়া আহিবা অ তুমি ভাচন চাই পাইছা নাই পিছে
ভাচন চাইছো মানে ইমান এটা ভালকে নহয় আৰু
অঁ আমাৰ তাত ভাচন পাতে ইমান ভালকেও নাপাতে মই তেনেকে চাই পোৱা নাই
টাউনত চাম দিয়া
ইপিনিলে পাতে অলপ দেই মই তাত দেখামগে তাত বহুত ভালকে পাতে মই এনেকে কিছুমানে কয় ভাচন চাব লাগে বুলি
চাব লাগে বাৰু
আজিকালি চাবলৈ মন নাযায় তোমাৰ কিয় জানা দেৱী বিলাক কেনেকে উতুৱাই দিয়া একদম ভাল নালাগে কিছুমানে একদম ভাঙা চিঙা উম একোৱেই নাই যেন থকা পূজা কেইদিন পূজা কৰিলে আৰু পাছৰ কেইদিন পেলাই দিয়ে আৰু তেনেকে
গ'ল চব গ'ল আৰু মানে কবলৈ নাই আৰু তেনেকুৱা কৈ পেলাইছে আগতে ভাল লাগিছে কিন্তু আগতে যেতিয়া আমি সৰু আছিলোঁ পূজাত
অহ
বহুত এতিয়া বহুত ভাল লাগিছিলে ফেষ্টিবেল বিলাক দেই
সৰু সৰু কালৰ মানে যিটো পূজা আমি সেইটো আজিকালি নাই আৰু
সেইটো নাই অ সচাকে নাই অহ জেপিগাল আজিকালি ভালো নহয় আৰু চাবাচোন মানে আজিকালি ইমান আৰু দেৰিলৈকেও নহয় পূজা আগতে কিমান দেৰিলৈকে হয় পূজা
উম আৰু আজিকালি পূজাত আমি ছোৱালী বিলাক ক'বলৈ গ'লে চছেফটিয়ে নহয় চাবলৈ গলে ইমান লৰাবিলাক কেনেকে ওলাই যায় আৰু আজি ছোৱালী বিলাকো আজিকালি নিজেই কিবাকে ওলাই যায় চুটি চুটি কাপোৰ পিন্ধি
সে সেইটো অকণমান মানে কি মানে অকণ ষ্টাইলিছ হব লাগে আৰু মানে কিয় আৰু নিজৰ অলপ হেৰিটো ৰাখিবও লাগে ন সেইটোয়ে আৰু নিজৰ মানে কালচাৰটো যদি ৰাখে ভালকে উৎসৱ বিলাক ভালকে হেৰি কৰে আৰু চাবচোন আজি কালি হলীটো ইমান চেভ নহয়টো
উম বৰপেটা চাইডে মাজত এবাৰ ওলাইছিলে ন ছোৱালী এজনীৰ ভিডিঅ' তেনেকে ইমান বেয়াকে টাচ কৰিছে তাক তাছ কৰিছে তো
সেইটো হয় গম পাইছো বাৰু তোমাৰ তেনেকে হলে বেয়া কিন্তু দেই
অ তেনেকুৱা এইবোৰ নিউজ বোৰ চায়েতো আমাক মা হতি বাহিৰত যাব নিদিয়ে নহলেতো আমাক আমাকোতো ফুৰিব যাব দিলে হয়
সেইটো বেলেগৰ কাৰণে এতিয়া আমি এনেই বন্ধ
অ বেলেগৰ কিবা হ'ব আমাৰ এনেই যাব নিদিয়ে আৰু হয়ো হয় ভাবে আৰু আমাৰ লগতো তেনেকুৱা হব
সেইটো এনে হেৰি দুৰ্গা পূজা যাব দিব নে নাই
দুূৰ্গা পূজাত যাব দিব তেনেকে ওচৰতে পাতে বেছি দূৰ নহয় নহয়
তেন্তে ঠিক আছে মই তোমাৰ যাম আৰু হেৰি কাপোৰ কি কিনিবা ক'বা অলপ দুজনী অলপ ভাল ভাল পিন্ধি য়াম
আৰু দু দুজনী টুই টুইনিং কৰিম দিয়া
আহ পাৰি ন
মাক সুধি লব দিয়া তাপিছত মোক কল কৰিব
অ তুমিও হেৰি সুধিবা তুমিতটো প্ৰথম আমাক গলেগৈ ন
অ মই সুধিম বাৰু দিয়া মই অলপ তেল মাৰি লাগিব মাক
অ তেল চেল মাৰিবেলা মোক কবা হা লাগিলে মই আনিব যাম তোমাক
অ অ ঠিক আছে মই ঠিক আছে মই প্ৰজেক্ট ব কৰি লওঁ হা তাৰপিছত তোমাক কল কৰিম অ অ ঠিক আছে